অ বন্ধু খবৰ খাতি নাই ফোন এটা কৰিছো ইমান দিনৰ মূৰত।
হয়' বাৰু। মোৰো এইকেইদিন, এইকেইদিন বুলিয়ে নহয় আজি বহুত দিনে হ'ল বাওঁ ফোন নকৰা বা কিবা কিবা ফোন নিমিলা হৈছে মানে ফোন কৰিবলে
হা?
কিবা ফোন কৰিবলৈ বোলে কিবা সময়-চময় নিমিলা হৈছে।
ইমান বিজি নে।
সেয়াই এবোন কামত লাগি থাকিব লগীয়া হৈছে সেইখন ঘৰৰ কামো কৰিবলগীয়া হয়। আপোনাৰ অলপ কলেজোম কলেজে গৈ আছো এতিয়া কলেজ কামো কৰি আছো।
হয় নেকি। আমাৰ বন্ধ এতিয়া মই ফিল্ম-চিল্মকে চাই আছো। ভাবিছো কিনো পিছে ফোন এটা কৰো বহুতখিন
অহ ভালেই ভালেই কৰিলা।
ফিল্ম বহুত কেইখন চালো বা এতিয়া তুমিয়েটো আগতে ঢেই সেই ফিল্ম-চিলম চাইছ তোমাকে সুধোচোন কিনো ভাল ভাল কিবা ফিল্ম ৱেব চিৰিজ আছে নেকি চিনেমা কিবা চাব পাৰে মই ভালকে?
অ ফিল্ম মই কি হ'ল বাৰু আজি হ'ল বাৰু এসপ্তাহ মানৰ আগতে এখন চাইছিলো। সেই নতুনকে ওলোৱা ইউপ খন চাইছিলো
উম
হিন্দী তাইপৰ ফিল্ম এখন চাইছিলো এই কিবা বল জাব বুলি। এই ফুটবলক এতিয়া যে ৱৰ্ল্ড কাপ হৈ আছে ৱৰ্ল্ড কাপৰ ওপৰত টপিক এটা উঠাই পেলাই মানে- হেৰি বনাইছিলে সিহঁতি ফিল্মখন, ফিল্মখন মানে অকণমান মানে একচনো আছে প্লাছ কমেডি দিও চাবলৈ ভাল পাওঁ।
হয় নেকি?
উম।
অহ। মোক দি থবাচোন লিংকটো ডাউনলোডৰ লিংকটো।
বহুত ধুনীয়া মানে কাহিনীটো ইমান মানে বৰ মানে মানে ৰহস্যময় কণমান প্লাছ- বৈ ইমান নাব কঠিনো নহয় বুজাত সেইকাৰণে ভাল আও চাবলে।
অ আৰু কি এই যে নতুনকে এখন ওলাইছিলে ছিৰিজ এখন। তোমাৰ নৰ্ট পাৰ্ত ওৱান টো কিবা পিটমেন, পিট সেইখন চাই এদায় কৰিলো ভাল লাগিলে সেইখন চাই।
ক'ত ক'ত চাইছিলে?
পিটমেন পেড্ৰ ৰ যে চাইছা নাই তুমি?
মই চোৱা নাইচোন। ক'ত ক'ত আপলোড হৈ আছে সেইখন?
এখন তুমি সেইয়াতে পাবা মই হেৰিয়ত হেৰিয়ৰ পৰা ডাউনলোড কৰিছিলো তোমাৰ ফিল্মি ফ্লাই বুলি ৱেবছাইট তা যে আছে।
অহ অহ।
তাতে ডাউনলোড কৰিছিলোঁ মই বাকী এনেকৈ চাৰ্চ কৰিছোৱা নে ক'ত কৰা আছে তোমাৰ নেট মিৰৰত থাকিব পাৰে দেই।
অ নেট মিৰ অ, তাত তাত মানে প্ৰভেট মোভি আপলোড থাকে নহ সেকাৰণে ভাল যেনবা চাবলে ডাউনলোড নোৱাকে যদি মানে আপোনাৰ ইণ্টাৰনেটো স্পীডতটো ভাল আছে তেতিয়া মানে আমি ডাউনলোড নোহোৱাকৈ চাব পাৰে আও।
সেইটোয়ে সেইটোয়ে। মানে কি ক'বা আৰু আমাৰ দুখীয়া মানুহৰ কাৰণে এইবিলাকে আও ছাছ- কেপচন ল'ব নোৱাৰোঁ নহয় নেটফলিক্সৰ।
উম উম। তাকে তা পাই চাব লাগিব আও।
চাবা চাবা সেইখন বহুত ধুনীয়া হয়। মানে আম এম এভিৰিঠিং কিবা ছেভেন পইণ্ট ছেভেন পইণ্ট এইট দিছে। আভাৰোল মানে ভাল আও মই চাবলে ষ্টাৰ্ট কৰিলো মানে
কেনেকুৱা মানে মানে হেৰিটো মানে মানে মইদোখ
তোমাৰ অলপ এইটো চাইবাৰ চিকিউৰিটি এনেকে অলপ মানে চাইবাৰ ক্ৰাইম এনেকুৱা টাইপৰ। অলপ মানে ইনটাত জ্ঞানো পাবা এণ্টাৰটেইনমেণ্ট পাবা অলপ। ওম।
এই হেৰি নেকি বাৰু লোৱা এটা যে আছিলে কিবা সেইখনত দেশ কি বুলি কয় মুনা ভাইত থকা যে, সৰু লোৱাটো সেই আও।
অ। চেক
অ সেই চাৰ্কিট অ চাৰ্কিটৰ মানে পুতেকটো যে লৈছিলে সি লৈছে ন।
ৰাজকুমাৰ হিৰাণী চিম্পো ৰাজকুমাৰ হিৰাণী। এই ফিল্ম প্ৰডিচন খয় সি এ বনাই ন, সীতা পুতেকে হয় মেইন কেৰেক্টাৰটো যোনটো প্ৰীতম।
উম উম, এই পুলিচ লৰাটো যে ধামালখনত যে আছে ধামালখনতো আছে নেকি।
গম পাইছোঁ সি সি হয়। সি লৈছে পেড্ৰো হয় পুলিচ অফিচাৰ ইন্সপেক্টৰ।
অঁ।
সি পেড্ৰল মানে পেড্ৰল ল সি মানে ক্ৰাইম ব্ৰাঞ্চৰ আছিলে দেই।
অ অ।
ক্ৰাইম ব্ৰেঞ্চৰ আছিলে তাৰ পৰা তাক মানে এনেকে মিন- হোম মিনিষ্টাৰ তাৰপৰত তাৰ হোম মিনিষ্টাৰটো কিবা। অ'হেৰিটো হেৰালে এটো কি বুলি কয়। কিবা এনেকে লগত মানে কিবা ফোন চোন আছিলে কিবা কৰিছিলে তাক মানে। সেই ফোনটো হেৰাওঁতে বেলেগ এটা তাৰ ক্ৰিমিনেল এতাক। পুনৰ চুৰ বুলি ধৰাই আনিছিলে।
অঁ।
ফোনটো ঘৰতে পালে তেতিয়া তাক। এই চিকৰিটি চবাৰিলে মানে। চাইবাৰিকিৰিটি লেপটপ চেট কম্পিউটাৰ একু টিপিবইনেজানে মানে। তেনেকুৱাই আৰু অলপ তাৰ পৰা প্ৰীতমে জানে প্ৰীতম এটা হেকাৰ হয়। এ তাৰ হেল্প কৰে তেনেকে। এ তেনেকুৱা কাহিনীটো এতিয়া মই যদি কাহিনীটো গোটেইটো কৈ দিও তুমি যদি, তু ষ্ট না থাকিব চ দেখোন নিজে চাবা মানে।
অ অ মই চাইছো তাত দুটা একাৰ থাকে এটা হেৰি এইটো কি বুলি কয়। সেইখন যে টুৱেলভ ফেইল নে কিবা বুলি সেইটো এটা মেইন হেকাৰ ন মানে কি, অ অ মই মানে এই চৰ্তৰ দেখিছো। চৰ্ত বিলাকত দেখিছো কিন্তু মানে ভালকে চোৱা নাই।
উম তাকে মাৰ পিত হয় হয়। চাবলৈ বহুত ভাল মানে লাষ্টৰ এণ্ডিংখনো ভাল অকণ বেয়া পাবা এণ্ডিংখন। ডাঙৰ ছৰৰ্ডাৰ আছে।
অ' লাষ্টৰ এণ্ডিং এটা ভিডিও দেখিছো কিবা লৰাটোৱে অ লৰাট যে মানে ল'ৰাটোৱে, মানে সেই পুলিচ তোয়ে যে কিবা গান এটা গাই পেলাই মানে গান এটা গাবলে কয় মনত ৰখাবলে।
অঁ। সেই গানটো বৰ ধুনীয়া লাগে শুনি এতিয়া।
উম উম।
এয়া তুমি কিবা ৱেব চিৰিজ আ চোৱা জানো তুমি।
মই ৱেব ছিৰিজ খুব কম চাওঁ মানে ডাইৰেক্ট চালে মুভ বিলাকে চাওঁ কিবা নতুন কে ওলোৱা হওক বা, পুৰনা কিছুমান হওক আগৰ মুভি কিছুমানো চাওঁ পুৰনা এইবিলাক চাই ভাল লগা বিলাক। আগত কেইবাবাৰো চাইছো যদিও আপুনি সেইবিলাক চাইছে এইটো মিছন ইম পচিবলৈ এই বিলাক চাইছে নেকি।
অ' কিছুমান বহুত চাইছিলো কিন্তু এইখন চোৱা নাই নেকি।
এই টম-টম টম খোজে বনোৱা মিছন খোজবিলাক কি মিছন ইম্পচিবল চাব
অ অ তম খোজ। বহুত চাব লে আছিল তোমাৰ নেটৱৰ্কটো আকৌ গ'ল।
অ কিবা জৰ্ণ টু দা মিডল অফ আৰ্ট বুলি এখন আছে।
অ অ মই এতিয়া তোমাৰ কি বুলি ক মোক মুভি এখন পাই আছিলো ইনষ্টাগ্ৰামত বহুত পুৰণা যেনিবা দেই কিবা হেনো বহুত, বহুত কোট মানে বিলিয়ন কিমান পইচা দি বনাইছিলে বহুত পুৰণা হেনো।
অ,
খেলিও পেট্ৰা নে কিবা বুলি।
অ,
শুনিছা নেকি?
পিলি পতা শুনা নাই বাৰু নামটো তেনেকে।
মানে তেতিয়া বহুত। বহুত এতিয়া হেনো কিবা বিলিয়নত তেনেকুৱাত যাব বোলে। এটা এটা চিনৰ কাৰণে কিমান কো কিমান কোটি টকা কালেকচন হয়, বনোৱা খৰচটো ইমান মানে কালেকচনৰ
অ' বনোৱা খৰচ টো বিলিয়নচ হ'ব অ,
অ কিন্তু। প্ৰফিতটো মানে অলপহে হোৱা মই ভালকে ইমান নাজানো কিন্তু ৰিলতহে পাই আছো তেনেকে। তুমি চাৰ্চ কৰি চাবাচোন। কেলৱে পেটৰা বুলি আছিলে বহুত পুৰণা কিমান
কেনেকে দায়ৰেক উটি সিটোৱে নেকি?
অ' তেনেকুৱা নহয়। এইটো বহুত পুৰণা হয় ঊনৈশ পঞ্চাছ চনৰ পাছতহে। ইষ্টাফেৰ নলেনৰ কৈছা নে কি তুমি?
অ, অ, অ।
এ নলেনৰ নহ'ব চাগে। ইণ্টাৰষ্টেল এখন চাই সঁচাই ভাল লাগিলে দেই। মই তিনিবাৰ মান চালো এতিয়ালে। পৰকেট চালো এবাৰ।
অ, অ।
তোমাৰো কোৱাচোন কিবা মুভি-চুভি ভাল, তুমিতো চাই থাকা।
মুভি মই কোৱা আছে। মই আপোনাক বাৰু লিংকটো শ্বেয়াৰ কৰি দিম যদি আপুনি চাই। মানে অকমান হৰৰ নিচিনাও হয়।
এই নামটো মই অলপ পাহৰিছো। মই আপোনাক লিংকটো আপনি যদি চাই নামটো বাৰু মই অকমান চাই পেলাই দিম বাৰু। জৰ্ণালিজৰ কাহিনী এটা মানে জন মানে অকমান হৰৰ নিচিনা। বেছি নহয় জৰ্ণালিষ্ট লাষ্টত মানে
উউ।
সেই লিংকটোৰ ভিতৰত মানে লাষ্টৰ জৰ্ণালী এজন উলিয়াই পেলাই ঠিক কৰেগে।
এইটো কথা।
ময়ো কিছু এই হেইটো কি বুলি কয় মানে এনিমি চেনিমি চোৱা নাই তুমি?
এনিমি বগে নাচাও। মোৰ মানে সেই এনিমি এটা কাৰণ মানে বৰ কাহিনীবোৰ কিবা মই কিবা বুজি নোপোৱা নিচিনা হয়। কৰিছিলো তাৰছত মানে সেই বস্তুটোৰ কিবা এটা ইণ্টাৰেষ্ট থাকিব লাগিব। তেতিয়া বুজি পোৱাবিলাক চায়। মই মানে এই তেনেকুৱা কাহিনীবিলাক ইমান ভালকে কিবা মানে বুজি নাপাওঁ নিচিনা লাগে। তাৰপিছত বৰ কাৰণে মই নাচাওঁ। তাকে আপুনি কিবা বেলেগ মুভি প্ৰেফাৰ কৰিব নি?
মইটো মভি-চভি বহুত চালো। এইবোৰ কেনেকা চাউথৰ কিছুমান বিকা কি বুলি কওঁ মানে নাম-চাম বহুত পাহৰিলো তোমাৰ। অ, অ। লগৰ আছিলে তেনেকে। আগৰ পুৰণা পুৰণা লা তেনেকে বহুত চালো।
অ।
এতিয়া কিবা হেৰিখন চাইছিলো। বিক্ৰম বুলি কয়। সেইখনৰ পাৰ্ট টুখন কেতিয়া ওলাব জানো?
অ বিক্ৰম নামটো শুনিছো এইখন।
লাষ্টত ওলাই নেমটো। এ অ।
অ, চাইছ।
পোন্ধৰ দিনকেইটা এনেকেই পাৰ কৰাও।
তাকে। আ আৰু তেতিয়া, হ'ব দিয়ক তেতিয়া।
হ'ব দিয়া অ।
উম, উম।
এই